নমস্কাৰ নমস্কাৰ কি কৰিছা?
কি কৰিছা মানে মই ভাতকেইটা খাই পেলাই বহিছোহি। তুমি? এই মই এনেই আছো। ভাত খোৱা নাই?
হা?
ভাত খোৱা নাই নেকি?
ভাত খোৱা নাই।
তোমালোকৰ দেৰি হয় নেকি ভাত খোৱা?
এই ভাত খোৱা দেৰি নহয়, আজি অকল সন্ধিয়াতে কিবা কিবি খাই দিলো।
অ'।
ভোক নালাগিলে আৰু এতিয়া মানে তাকে গাটো বেয়াকে অকনমান মানে এই ভাত নাখালোঁ এতিয়া মানে হেৰি লাগিছে অকণ শুই দিওঁ তাকে।
অ', ঠিকে আছে অকন বিচনাত পৰি দিয়া পেটটো উভতাই উলটাই পেলাই।
অ', আজি মানে কামত বহুত কষ্ট হ'ল গাড়ী বিলাক আনিব লগা হ'ল যে।
অ'।
এই গাড়ী বিলাক আনিবলৈ মানে এই কোম্পানীত আনোতে মানে মই আৰু কি আৰু লেবাৰহে আৰু।
সেইটোৱেতো অ', ক'ৰ পৰা অনা এনেই গাড়ী বিলাক তোমালোকে?
এইখন জানো আমাৰ এইখন অফিচৰ মানুহে জানিব অ'।
অ', অ'। এনে তোমালোকৰ গাড়ী তোমাৰ যদি তাৰপা আনো তোমাৰ এনে কিমান মান পৰিব এখন গাড়ীত?
সেইটো জানো কম দামতে উঠাই চাগৈ, মই তোমাৰ গাড়ী বিলাক হেৰি কৰাই দিয়াহে। লোট কৰা আকৌ নমোৱা।
আচ্ছা আচ্ছা অ'।
লেবাৰ লেবাৰ।
আচ্ছা আচ্ছা। তাকে মানে মই ভাবিছোঁ, তোমালোকৰ ডিলাৰটো এইকনতে নাই জানো মুঢ়া তেঁতেলী ওচৰত?
অঁ মহাদিতিৰ ওচৰত এটা তাত পৰা ওলালো ওলাই পেলাই এতিয়া এই ব্ৰিজৰ ওচৰত আহিলোঁ।
আচ্ছা অকমান দূৰো মানে?
অঁ অকণমান দূৰ।
অঁ। এ
তাকে।
এনেকে হেঁতি এইবা খেতি-বাতি কৰা নাই নেকি?
খেতি-বাতি তোমাৰ দেউতাহঁতে কৰে তাতে অকণ সহায় কৰি দিওঁ মাহঁতে কৰা খেতিত।
অঁ
দেউতাহঁতে ধান খেতি, চান খেতি কৰে‌।
অঁ অঁ
তাতে অকল লাগি ভাগি সহায় সহযোগ কৰি দিওঁ আৰু।
সেইটোয়েটো আমিনো ক এতিয়া হেৰি কৰিব পাৰা হয়ে নহয়?
অঁ
কাম পাই ছুটি নাপাওঁ।
সেয়াই এতিয়া বাইক দাঙি দাঙি আকৌ নমাওঁতে মানে দেহা মৰি যায় গৈ সন্ধিয়ালেকে।
কি কবা আৰু নপঢ়িলো আৰু এতিয়া এয়াকে কৰিব লাগিব।
অঁ তাকে।
মই বাৰু তাকে ভাবিছোঁ এইবাৰ খেতিতে লাগো নেকি এইবিলাক কাম চাম এৰি পেলাই।
লাগে লাগে।
অঁ খেতিটো কৰো মানে ভালে লাগিব ভয় লাগে নহয় তোমাৰ লোকচান চোকচান হৈ যায় বুলি।
তাকে আমাৰ পইচা পাতি নোহোৱা মানুহ লোকচান হ'লে আকৌ ক' পা ঘূৰাম তাকে ভাবি অন্ত নাপাও সেই
উম।
উম সেইটো কাৰণে কৰিবলও মানে অকমান দিগদাৰ হৈছে।
অকমান সেই হয় অঁ, মোৰো আপচোচ লাগে অকমান কৰিব কিন্তু উপায়টো নাই। কৰিবতো লাগিবই ন'? কৰি পেলাই ঘৰখন চলাব কৰিবতো লাগিবই।
উম।
এয়া বাকী খবৰ খাতি কেনেকুৱা?
খবৰ - খাতি ঠিকে চলি আছে তোমাৰ?
মোৰো ঠিকে থাকে আৰু।
আমাৰ কষ্টোত দু টকীয়া জীৱন লাখটকীয়া সপোন কি আছে আৰু
কি আছে আও অঁ মোটামুটিকে চলি থাকিব লাগে আৰু ন'হ?
উম, তাকে মোবাইলতে চাওঁ আৰু আম্বানীবোৰক।
এ কি কবা আমি চাই‌ চাই আৰু হেৰি কৰিব লাগিব।
উম, এদিন নহয় এদিন হ'ব পৰা হ'লে তাকে বিচাৰি ফুৰিছো দেই।
হে!
তাকে বিচাৰি ফুৰিছো বোলো পোচ চোচ ক'বাত কিবা কিবি পাওঁ নেকি।
অঁ
পালে সোমালো গৈ কি নিবা? মানে ইয়াত বৰ কষ্ট হয় ঔ, গাড়ী ডাঙা, লোট কৰা আকৌ নোপোচাইগৈ নিজৰ
অঁ
সেটো কাৰণে বেলেগ এটা কাম কৰিম নেকি ভাবি আছো মানে।
অঁ, অঁ। তাকে আমি, এদিন এফালে ওলাই যাওঁ ব'লা। ফুৰিবলৈ, ফুৰিবলৈ। ফুৰিবলৈ মানে এনে এপাক দাৰ্জিলিং-চাৰ্জিলিং ফালে।
অ, যাবলো আকৌ পইচা গোটাব লাগিব নহয়, তোমাৰ আগৰ পাই।
তোমাৰ মানে আগৰ পৰা পইচা গোটাবলৈ লাগিব, মোৰ বাৰু পইচা নাই ইমান, মোৰ তোমাৰ এনেকুৱা ঘৰ পৰা ধাৰ-চাৰ কৰি লৈ যাব লাগিব।
তাকে, ওচৰৰে কৰা অকনমান, ওচৰে যাওঁ আহা।
ওচৰ ন। ওচৰত তুমি, যেনেকুৱা জেগা তোমাৰ ওচৰত তোমাৰ এনেকুৱা কি মানে হেৰি মনত পোৱা জেগা আছে কোৱাচোন, ভাল লগা।
তোমাৰ মিজোৰাম, চিটি, মিজোৰামহে আহিছে, তোমাৰ হেই ডিমাচা-চিমাচাও যাব পাৰি অকণমান।
অ।
তোমাৰ মানে ওচৰত হ'লে মানে ভাল আৰু, কি জানা! সেই মানে আমি পইচা নোহোৱা মানুহ ন, আকৌ কিবা এটা ইংলিছ-চিংলিছ বকিব লগা হ'ব পাৰে দিগদাৰ হ'ব ভাই।
সেইটোতো অ, নাজানো নকৰো।
সেইটো কাৰণে ওচৰতে ডিমাহাচাও-চিমাহাচাও যাম ব'লা এপাক, ধেৰ দিন ফুৰিব যোৱা নাই। এতিয়া যাবলৈও মনতো গৈ আছে।
উম, তাকে, মোৰো মানে বহুত দিন ওলোৱা কৰা নাই ন, তোমাক কিমান নো ঘৰত কিমানো ঘৰদালৰ ভিতৰতে সোমাই থাকিবা, কোৱা। আমনিও লাগে, আমনিও লাগে ঘৰ ডালত থাকি-থাকি, কিমান আৰু মানে মই আৰু মানে বৰ হৈ গৈছো তোমাৰ।
উম, কিমাননো একদম কাম-কাম, কেই থাকিবা, অকনমান ফুৰিবও যায় মনতো যায় দিয়াচোন, বাৰুতে।
সেইটোৱেতো অ, এনেই তোমাৰ এনে দমহাটো কিমান মান পোৱা?
দৰমহাটো পোন্ধৰ হাজাৰ।
পোন্ধৰ হাজাৰ! ঘৰখন চলেগৈ নে পোন্ধৰ হাজাৰত?
দেউতাও খেতি-চেতি কৰে, দাদাও কিবা এটা কৰে, চলে কিবা এটা টানি-মুনি।
অঁ, অঁ।
নিজলে আকৌ ৰাখিব লাগে।
অ, সেইটোৱেটো। নিজেও চলিব লাগিব, আনকো খুৱাব লাগিব ন!
উম, সেইবোৰে আৰু।
তাকে আৰু, এই এনে মানে বেছি ইমান পইচা নালাগে, মান ধৰ তিনি হেজাৰ মানকৈ উঠাব পাৰিলেও, হয়নে! তিনি হাজাৰ টকাত ধুনীয়াকৈ ওচৰৰ জেগা এটাকে, এটালৈকে যাওঁ আৰু।
অ, পাৰি, পাৰি।
ন!
অ, পাৰি।
ওচৰৰ জেগা এটালৈকে গৈ।
অ।
তাতে অকণমান ফুৰি-পাকি এপাক আহিবগৈ পাৰি এবাৰতে।
পাৰি অ। তাকে মানে অ মই বহুত দিনৰ পৰা ভাবি আছিলো দেই এপাক ফুৰিবলৈ যাম কিন্তু সটো মানে এনেকুৱা লক-চকো ওলোৱা নাই, আকৌ লক-চক মানে নগলে লগ চ নহ'লেও মানে ভাল নালাগে অকলে অকলে যাবলৈ, হয় নে ন কোৱা?
উম।
কিবা মানে অকলশৰীয়া অকলশৰীয়া লাগে।
অকল লাগে মানে নিজকে
অ এইবাৰ এনেকোৱা ধাৰ সে আৰু। বাকী এনেকৈ ইণ্টাৰভিউ-চিণ্টাৰভিউ কৰা নাই নেকি?
ইণ্টাৰভিউ মাৰিবলৈ পঢ়িবই মন নাযায় আৰু কি ইণ্টাৰভিউ মাৰিবা।
উম।
পঢ়িব মন চন গ'লেহে ইণ্টাৰভিউ-চিণ্টাৰভিউ মাৰিবলৈ ভাল, আমাক পঢ়িবইও মন নযায়
অ।
এইবাৰ তাকে অকন মাৰি অগ্নিবীৰ-চগ্নিবীৰ।
অ।
ভাবিছো আগ্নিবীৰ-চগ্নিবীৰ বুলি কিবা হয়।
আচ্ছা আচ্ছা।
তুমি মৰা নাই?
মই তোমাৰ মাৰা নাই বাৰুতে, মাৰিমহে।
অ।
এনেকা আ-আছাম পুলিছ।
অ।
আসাম পুলিচতে মাৰিম নেকি, অসম আৰক্ষী হৈ যাম আৰু পাই গ'লে।
অ অ।
ন?
এয়া ভালেই ভালেই পালে তোমাৰ হেভি পাৰ্টি আৰু আহাপতি পাৰ্টি আমাৰ।
হা?
আহা প্ৰতি পাৰ্টি লাগিব আৰু।
অ পাৰ্তি দিম বাৰু তই কিয় নিদিম কোৱা।
উম।
সেয়ে।
তাকে বাকী পঢ়া শুনা চলাইছে নাই?
পঢ়া শুনা চলি আছে আৰু মোটামুটি।
অ
তোমাৰ তুমি এনে এতিয়া কি কৰি আছা? কি পঢ়া শুনাটো এৰিলা।
পঢ়া শুনা এৰিলো মই।
অ মই এতিয়া তোমাৰ ওলাম আৰু এবাৰ বি এ পঢ়ি আছো, বি এ তোমাৰ এতিয়া এইবাৰ ফিফ্ট ছেম।
অ মই তোমাৰ পঢ়া শুনা হাই ছেকেণ্ডৰী পাছ
অ।
তাকে আৰু কি কৰিবা পঢ়িবই মন নাযায় হ'ল।
কি ক'বা সৰুতে নপঢ়িলো আৰু কি ক'বা হয়নে নহয় কোৱা?
উম উম। বাৰদে মেট্ৰিকত, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালোঁ। মেট্ৰিকৰ ফাৰ্ষ্ট ডিভিজন পালো, হাই ছেকেণ্ডেৰীত ছেকেণ্ড,
অ হাই ছেকেণ্ডৰী কিয় ইমান বেয়া হ'ল?
এই ন পঢ়িলো ফুৰিয়ে থাকিলো তোমাৰ লগৰ লগত ঘূৰিলো
অঁ
পঢ়া চহা বিলাক কমি গ'ল দেউতাৰ লগত খেতিত লাগিব লগা হ'ল অলপমান তাতো পঢ়া কমিলে।
উম
দাদাও পঢ়া নাছিলে ঘৰৰ নাটনি খাবলৈ ববলৈ অকনমান দিগদাৰ চলে।
অ
তাত সেয়া টেনশনো মাথাত সোমালে অকণমান দিগদাৰ হ'ল আৰু।
অ।
এনেই তোমাৰ আৰু পঢ়িলো হয়।
সেইটোতো অ।
এতিয়া পঢ়িব মন থাকিও পঢ়িব নোৱাৰা নিচিনা হৈ আছে ত পঢ়িব মন আছে পাছত। পইচাই নোপোচাই নোপোচালে মাথা পেচাৰ পৰে পঢ়াটো বেয়া হয় বেয়া হোৱাৰ পিছত ফেল মাৰি টকাটো এনেই যোৱা হ'ব এতিয়া।
অ
তাকে। সেইকাৰণে পঢ়া পঢ়াই আহিলোঁ আৰু।
অ কিবা এটা তুমি অকণ পঢ়িব লাগিছিলে বাৰু এ তুমি নপঢ়িলা তোমাৰ বহুত ভুল কাম কৰিলা কিন্তু।
উম তাকে আই টি আই আই টি আইতো চিট নাপালোঁ।
অ এ আজিকালি আই টি আইত তোমাৰ বহুত হেৰি লাগে নহয় পাৰ্চেণ্টেজ লাগে তোমাৰ।
অ
হয় ন কোৱাচোন।
উম তাকে।
অহ মোৰ বা আই টি আই তোমাৰ হেৰি কৰা নাই।
অ
আই টি আই সেই ল'ব মানে এদমিশন লোৱাৰ আগত নাই ল'ম তাকে ভাবিছোঁ।
উম উম লোৱা লোৱা আই টি আইটো ভাল আই টি আইটো থাকিব লাগে।
অ উম
মই নকৰিলোঁ মোৰ এটা ভুল হৈ গল আৰু।
অ
তাকে
উম
বাকী খানা পিনা কৰিলা।
খানা পিনা কৰিলোঁ কৰিলোঁ তুমিও এ গাতটো ভাল পাইছা নাই অলপমান এতিয়া।
পাইছো পাইছো বাৰুতে।
অ এইবিলাক ফাষ্ট ফুড ডাষ্ট ফুট খোৱা বিলাক অলপ এৰিব লাগে গম পাইছা।
অ এইবিলাক মোৰ তোমাৰ ককালে বিষ সৈইছে গৈ এই বাইক চাইক বিলাক দাঙি দাঙি।
অ
সেইটোৱে অলপমান দিগদাৰ আৰু বাকীবিলাক ঠিকে চলি থাকে।
অ এ আবাৰ ডক্টৰক দেখাই কৰি চাবা মানে এইবিলাক মানে ককালৰ কথা ন ভিতৰে ভিতৰে কি হৈ যাব ঠিক নাই।
অ এইটো কাম এৰিম আৰু এতিয়া বেলেগ এটা লব চাব লাগিব এবাৰ।
অ এনেই কিহত সোমাবা, ইয়াৰ পৰা ইয়াৰ পৰা ঘপকতে ওলাই নাযাবা, তুমি মোক কথাটো শুনা, তুমি যদি তাইক অ বেলেগ এটা কাম পালেহে দাইগ ওলাই যাবা, আকৌ বোলে ইয়াৰ পৰা ওলাই গ'লে তাৰিছত কাম চাম নাপালে তেতিয়া কিন্তু তোমাৰ মুস্কিলাত ফচি যাব গম পাইছা?
অ তাকে।
সেইটো ন,
দ বহুত ফেক্টৰী ৰখিয়ে আছে নহয়।
হা?
বহুত ফেক্টৰী বিলাক ডাউন পৰি আছে শিল ছিলৰ ফেক্টৰী বিলাক আজিকালি শিল ছিল ভাঙিব নিদিয়া হল ন বোম, উম দিব।
অঁ।
বন্তি ফালিব নোৱাৰা হ'লে এইবিলাক কোম্পানীত সোমাব নোৱাৰা এতিয়া।
অ।
সেইটো কাৰণে অকণমান দিগদাৰ আৰু।
ঠিকাক আৰু কি ক'বা বৰ ইমান কষ্ট হয় ন?
উম।
মতকৈতো তোমাৰ বৱস্থাটো বেছি হয়। মোৰ মোৰ বাৰোতো ইমান কষ্ট নাই।
মোৰ কামটো তোমাৰ কষ্টতো অলপমান বেছি।
উম, এটা কাম কৰা মই তোমাৰ কাম এটা চাম ৰখা তোমাৰ কাৰণে। যদি ধৰ এনেকুৱা হেৰি, মানে সুধি চাম যদি মানে লাগে। তেতিয়াাহলে তোমাক মই কৈ দিম তুমি মানে সেইটো কামটো ডাইৰেক্ট। ওলাই পেলাই তুমি মোৰ তাত আহি যাবা।
দিছ